বন্ধু অ' কি কৰি আছিলে বাৰু?
মই আছিলোঁ ৰাস্তাতে আছিলোঁ মানে এই অকমান আগত মানে ক'বলৈ গ'লে মানে আমাৰ আজিকালি মানে কি হৈছে, মই সাংস্কৃতিক মানে অনুষ্ঠানবিলাক আজিকালি গাঁৱে ভূঞে মানে খুবেই পাতে মানে। এতিয়া এনেকুৱা ধণৰ হৈছে। আজিকালি মানে আহ সাংস্কৃতিক অনুষ্ঠান বিলাকক মানে যদিও মানে ব'হাগৰ মাহত পাতে এতিয়া মানে এনেকুৱা ধৰণৰ হৈছে ব'হাগ, জেঠ, আহাৰ, শাওন বুলি নহয় যেতিয়াই ইচ্ছা তেতিয়াই পাতে এতিয়াতো সাংস্কৃতিক অনুষ্ঠান পাতাৰ সময় নহয় এতিয়া।
সময় নহয় নিশ্চয় এতিয়া-এতিয়া খেতি কৰে হয়-হয় এতিয়া খেতি কৰাৰ সময়।
মই ৰাস্তাত থাকোঁতে মানে মোৰ নিজৰ ককাইদেউজনে ক'লে যে আগৰ ফালে এখন সাংস্কৃতিক অনুষ্ঠান পাতিছে ত' ঠিকে আছে ভাল কথা বাৰু পাতিছে কিন্তু বতৰটো এতিয়া এনেকুৱা ধৰণৰ নহয় বা হেৰিটোও নহয় সময়ো নহয় এতিয়া এনেকুৱা ধৰণৰ কিন্তু সেইটোতো পাতিছে। ভালেই, কিন্তু এই দুজনী মানে এনেকুৱা ধৰণৰ ওলাইছে মানে দুজনী মানে চুৰণীয়ে চোৰে নে কি এনেকুৱা ধৰণৰ মানে ছোৱালী দুজনী ৰাস্তাত মানে দিনৰ পৰা মানে ঘূৰি আছে বোলে ত' তেওঁ ককাইদেউ জনে দেখিলে দেখি পেলাই মানে সুধিলে এতিয়া দিনত দেখিছে বেলেগ কথা ৰাতি দেখিলে মানে দেখাৰ পিছত মানে তেওঁ মানে গাড়ীখন ৰখাই পেলাই সুধিলে ক'ত ঘৰ বুলি তেওঁলোক ছোৱালীজনী কিবা বেলেগ এজনৰ নাম ক'লে কৈ পেলে আমাৰ মোৰো ইয়াতেই ঘৰ বুলি এনেকে তেওঁ ক'লে। কোৱাৰ পিছত মানে ছোৱালী কেইজনী দৌৰিলে বোলে কোনোবা ফালে এতিয়া চুৰেই নে কিয়ে বা।
হয়-হয় আজিকালি তেনেকুৱা সমাজ হয় সেইটো কওঁতেনে আপুনি যেতিয়া সেই কথাটো ক'লে ত' আমি সেইটো বিষয়টো অকমান আমি আৰু অ' গভীৰতালৈ কথা পাতোঁ নহয় জানো।
হয় মই সেইটোৰ কাৰণে মই আপোনাক এই কথাটা কৈছোঁ। সমাজখন মানে কোন দেশে মানে আগবাঢ়িছে সেইটো ধৰিবই পাৰে নাই এতিয়া হয়।
এতিয়া আমাৰ উঠি অহা প্ৰজন্মবোৰ বা সেই উঠি অহা প্ৰজন্মৰ পৰাই সেই তেনেকুৱা ঘটনাবোৰ মানে কৰা দেখা যায় বা সেই সেই তেনেকুৱাৰ প্ৰতি আকৃষ্ট হোৱাও বহুত দেখা দেখা পোৱা যায় ন' বা সেই সমস্যাটোৰ সমাধান কেনেকুৱা হ'ব আমি আলোচনা কৰিব লাগে নহয় জানো আমি অ' সচেতন যুৱক হিচাপে বা কিবা হিচাপে ত' আমাৰ সমাজ ব্যৱস্থাটো কোনটো দিশে গৈছে সেইখিনি কথা এতিয়া আমি অলপ গুৰুত্ব দিবলগীয়া হৈছে বৰ্তমান সময়তো আৰু।
হয়-হয়
এতিয়া যদি দিনক দিনে এতিয়া মহানগৰীত বা সেই বহুত আমি বাতৰি কাকতে পত্ৰই আমি পাই থাকোঁ যে চুৰ হৈছে। ক'তবাই ডকাই থৈছে ক'তবাই আপোনাৰ সেই হত্যা হৈছে ইমান অৰাজকতা সৃষ্টি সৃষ্টি হৈছে আমাৰ সমাজখনত সেইখিনি বস্তু আমি নিৰাময় কৰিবৰ কাৰণে বা চৰকাৰৰ কিছু কিছুমান ভাল পদক্ষেপ ল'ব লাগিব বা আমাৰ সমাজ খনেও বা নাগৰিক সকলেও অকমান সজাগতা সৃষ্টি কৰিব লাগিব ন'?
হয়-হয়-হয় আমি মানুহখিনি আচলতে সজাগ হ'ব লাগিব হয়।
হয় নিশ্চয়। ত সেইটোৰ বিষয়ে আপোনাৰ ফালৰ পৰা অ' আপোনাৰ মত কেনেকুৱা থাকিব যে সেই অকমান বজাই কওকচোন মোক।
এতিয়া মানে এনেকুৱা ধৰণৰ হৈছে গ গুৱাহাটী মহানগৰীৰ যদি কথা ক'বলৈ যাওঁ গুৱাহাটী মহানগৰীত মানে কি আমাৰ যিখিনি মানে তেওঁলোকে স্থায়ী বাসিন্দা স্থায়ী বাসিন্দাবিলাক মানে এ ঠিকেই আছে তেওঁলোকৰ কিন্তু যিবিলাক মানে অ স্থায়ী বাসিন্দা ধৰক বাহিৰৰ বাহিৰৰ পৰা আহি পেলাই মানে ইয়াতে আছে বা বিশেষকে আপোনাৰ যিবিলাক মানে অ' ল'ৰা-ছোৱালী মানে অভিভাৱক অবিহনে আছে সেইবিলাকে মানে অলপ দুষ্টামি কৰি থাকে। ৰাতি মনা কৰে ত' তেওঁলোকৰ গাৰ্জেন বিলাকে হয় তেওঁলোকৰ অভিভাৱক বিলাকে যদি এইটোৰ ওপৰত যদি নজৰ ৰাখ কিবা তদাৰক কৰে চ' তেতিয়া মানে সমাজখনত মানে অলপ ভাল দিশ না টেন পাৰ্চেন্ট হ'লেও মানে এইটো এটা
ভাললৈ আহিব নহয় জানো? অঁ সেইটো একদম আপুনি সঁচা কথা কৈছে। এতিয়া উঠি অহা প্ৰজন্মবোৰ প্ৰায় সেইটো সেই সংস্কৃতিটো এটা বেয়া সংস্কৃতিৰ এটা গড় লৈ উঠা আমি দেখা পাইছোঁ, নহয় জানো? বা সেইটো আমাৰ অসম বুলিয়ে নহয় আমাৰ গোটেই আহ ভাৰতবৰ্ষ বা আমাৰ গোটেই বিশ্বজুৰিৰে তেনেকুৱা এটা আমাৰ আহ এই সংস্কৃতি অপসং কৃতিৰ যিটো কয় আহ সেইখিনি অকণমান বেছি কে এ বেছিকে যেন আমাৰ যুৱ প্ৰজন্ম বা আহ গোটেই আমি যুৱ প্ৰজন্ম বুলি ক'লেও বেয়া হ'ব। কিছুমান মানুহৰ যোন কেইটা মানুহৰ ধৰক শিক্ষাগত অৰ্হতাটো কম। সেইকেইটা মানুহে সেই তেনেকুৱা ধৰণৰ আ সেই কিবাটোত বেছিকে আহ সোমাই গৈছে নহয় জানো? ত' গতি
অঁ মই এটা কথা আপোনাৰ হেৰী কৰিব বিচাৰিছোঁ মানে আজিকালি মানুহ শিক্ষাৰ ক্ষেত্ৰতো বহুত আগবাঢ়িছে যদিও মানে চ' এইবিলাক ক্ষেত্ৰত মানে অলপ সজাগ হোৱা নাই। সেইটোহে আৰু, ধৰক আৰু কিছুমানে মানে এনেকুৱা ধৰণৰো হৈছে আপোনাৰ, এ ধৰক বাপেক বিলাকে বা দেউতাক মাক বিলাকে গাঁৱত থাকে তেওঁলোকৰ ল'ৰা ছোৱালী চহৰত থাকে তাৰপিছত আৰু তেওঁলোকক ধৰক পঢ়াৰ কাৰণে খুব কম পৰিমাণৰ পইছা দিয়ে। তেওঁলোকে মানে সহজতে মানি উপলব্ধ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰি ফুৰে মানে
ধৰণৰ কিবা পদক্ষেপ লয় বা বিভিন্ন ধৰণৰ সেই কিবাবোৰ আহ হয়তো বেয়া কা কাৰ্যত লিপ্ত হৈ যায়, ন? ত' সেইবোৰ হ'ব নালাগে। আহ আৰু সেই সেইখিনি কথা এ উম নিজৰ সেই ল'ৰা ছো ছোৱালীৰ মাক দেউতাকে অকমান তদাৰক কৰিব লাগিব বা গম গুমতি ল'ব লাগে যে ল'ৰাজন আ ল'ৰাজনক বা পঠিয়ালো ল'ৰাজন ভালে কুশলে আছে নাই বা ল'ৰাজনে কি কৰি আছে কি কৰা নাই। সেইখিনি বস্তু অকমান মাক দেউতাকৰ যদি নজৰ দি ৰাখে। নিশ্চয় সুবিধাটো নাপায় মানে সেই বেয়া কামত বা বেয়া কাৰ্যত আহ লিপ্ত হ'বলে পতককে সুবিধাটো নাপায়।
পটককে সুবিধাটো নাপায় হয়।
সেই মই সেইটো ক্ষেত্ৰত কম আমাৰ মা দেউতাবোৰৰো কিছু নহয় কিছু পৰিমাণে ভুল আছে। আ ত' সেইটো অকমান আমি এ সজাগতা সৃষ্টি কৰিব লাগিব বা সমা সমাজত তেনেকুৱা এটা আমাৰ যদি আমি সচেতন নাগৰিকবোৰে বা যুৱকবোৰে যদি তেনেকুৱা এটা সভা সমিতিয়ে সেইবোৰ কথা যদি এৱাৰনেছ এটা দিওঁ। ত' নিশ্চয়কে সেইবোৰৰ পৰা পৰা অকমান হ'লেও আহ আমি কিবা পাম ন?
হয় হয় নিশ্চয়। সকাহ পোৱা যাব আৰু এতিয়া ধৰক আমি মানুহ বিলাকো এতিয়া এনেকুৱা ধৰণৰ হৈছোঁ, আমিতো এতিয়া আপুনি যদি ক'ব যায় ন যে এনেকুৱা কামটো কামটো নকৰিব। কিন্তু হয় আৰু কামটো কৰিব নালাগে কিন্তু তেওঁলোকে মানে আপোনাকহে বাধা দিব। আপুনি কোন হয় ক'বলে এনেকুৱা ধৰণৰ এটা শব্দ আহি যায়। চ' আমাৰ মানুহ বিলাক ত্ৰৰ মাজত মানে সেইটো এটা জেদ ভাৱ এটা টাইপৰত আহি যায় মানে যে আ আপুনি তেওঁ তেওঁ বাধা দিছে কিন্তু আচলতে বাধা কিয় দিছে সেইটো তেওঁলোকে নুবুজে কিন্তু আপুনি যে বাধা দি সেইটোহে তেওঁলোকে বেছিকে গুৰুত্ব দিয়ে। তে এইবোৰ বাধা দিছে এইবোৰ আমাৰ সমাজত নাই। এনেকুৱা ধৰণৰ কিন্তু আপুনি সমাজ খন ভাল কৰিব বিচাৰিছে কিন্তু আপোনাক সমাজে মানে আপোনাক হে এঘৰীয়া কৰিব। সেনেকুৱা খনৰ হৈছে হয় এইবিলাক ক্ষে ত এইবিলাকৰ কাৰণে মানে মানুহে এতিয়া আপোনাৰ বহুতে
সকলোৱে নিজৰ নিজৰ চিন্তা কৰিব হয় হয় একদম আপোনাৰ কথাটো সঁচা। সেইবোৰ ঘটনাৰ কাৰণে আজিকালি মানুহে মানে ইজনে সনজনক সেই বুজোৱাটো কমি গৈছে। এ তেখেতৰ গৈছে যাওক মোৰ মোৰ লগত একো হোৱা নাই যেতিয়া মানে মানুহবোৰ তেনেকে নিজৰ নিজৰ কথা ভাবিব ধৰিছে যিটো মানে আহ হয় কওক
আপুনি আৰু এটা বস্তু চাগে দেখিছে চহৰ অঞ্চলত কে গাঁও অঞ্চলত কিন্তু এইটো বস্তুতটো আপোনাৰ মানে এক একোতাতো আছে কিন্তু চহৰ অঞ্চলত মানে একতাটো খুবেই নাই
খুব খুব কম কমি
আপোনাৰ চাইদৰ ঘৰত কি হৈছে আপোনাৰ এই চাইদৰ ঘৰে গম নাপায় সেনেকুৱা ধৰণৰ হয় চহৰৰ কিন্তু গাওঁ অঞ্চলত সেইটো সেনেকুৱা নহয় বা গাঁও এখনত আপোনাৰ চাইডৰ ঘৰত কি হৈছে চব গম পাই থাকে মানে ভাল বেয়া এনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত বেয়াও হয় এইটো ক্ষেত্ৰত কাৰণ ভাল বেয়া এনে ছাইদৰ ঘৰতো গম পাব নালাগে কিন্তু কিছুমান ক্ষেত্ৰত মানে ভালো হয় ধৰক তেওঁ যদি বেয়া হৈছে বেয়াটোক দেখুৱাই দিব পৰা যায় হয়।
বিপদৰ আহ সময়ত বা তেনেকুৱা আহ সমাজখনত যদি চোৰ ডকাই থৈছে বা কিবা এটা হৈছে ত গাঁৱত কিছুমান ব্যৱস্থা আছে ন ধৰক অ প্ৰত্যেকখন গাঁৱৰ এটা এটা নিজা গাঁওৰ গাওঁৰ ব্যৱস্থা আছে ত' সেই গাঁৱৰ মানুহখিনিয়ে সক সকলোবোৰ মিলি জুলি এ সেইবোৰ মানে বিচাৰ কৰা এনেকুৱা এটা প্ৰক্ৰিয়া আমি দেখা পাওঁ গাঁৱত যিটো অ আকৌ টাউনত সেই বস্তুটো আমি দেখা নাপাওঁ টাউনত চবে সকলোৱে এৰি দিয়ে মানে তেখেতৰ বা আমাৰ আম তাতে মাত মাতিবলগীয়া একো নাই ইহঁতৰ লাইফ বা ইহঁতৰ জীৱন যি কৰে কৰক তেনেকুৱা এটা সেই চিন্তাধাৰা এটা আমি দেখিবলৈ পোৱা যায় চহৰত ত
যোনে যদি মাত টো দিয়ে নহয় আনজনে আপোনাক ক'ব আৰু এই আপোন মাত মাতিবলগা কোনে আপুনি কিয় মাত মাতিছে বুলি এনেকুৱা ধৰণৰ এটা আহি পৰে মানে সেটো সেটো কাৰণে মানে কোনো মাত নিদিয়ে আৰু সচৰাচ এনে কিন্তু দিব লাগে মানে মোৰ দৃ ষ্টিৰে মানে মই যদি কওঁ দিব লাগে মানে এইবিলাকৰ ক্ষেত্ৰত মাত দিব লাগে।
হয় হয় আমি ষ্টেণ ল'ব লাগে বা আমি আহ উঠি আহিব লাগে সকলো মানুহে সাহসেৰে অহ কিছু হয় আৰু তেনেকুৱা আজিকালি আমাৰ গোটেই সেইখিনি বস্তু বহুত অ চ চাবলগীয়া আমাৰ চৰকাৰেও বা ধৰক প্ৰশাসনে আৰু প্ৰশাসনে সেইখিনি বস্ স্তু অকমান নজৰ ৰাখিব লাগে আহ কোনফালে গৈছে বা বেয়া দিশখিনি আমি সদায় আহ কোনেও চাপোৰ্ট কৰা উচিত নহয়। সেইখিনি বস্তু আমি সমাজে মিলি পিনি মানে সেইখিনি এগেইনষ্টত আমি থিয় হ'ব লাগে নহয় জানো।
হয় হয়
তেতিয়াহে আমি ভাল সমাজ ব্যৱ তাত, আমি পাব পাৰিম বা এটা সুস্থ সমাজ এটা পাব পাৰিম আৰু।
হয় হয় হয় সেইটোৱে আৰু
আৰু
এখন সুস্থ সবল সমাজ গঢ়িবৰ কাৰণে আমি এজনক মানে- আশা কৰিলেও নহ'ব আমি গোটেই বিলাকে লাগিব লাগিব, আমাৰ এনেকুৱা ধৰণৰ হৈছে আমি এজনৰ- নিৰ্ভৰশীল বহুত গাঁৱত মানে তেনেকুৱা ধৰণৰ হৈ আছে যে এইটো সভাপতিজনে বা- ছেক্ৰটীজনে বা তেওঁ চেয়াৰমেনজনে কামখিনি সামৰি ল'ব। আমি তেওঁৰ ওচৰত আছো বুলি সেনেকুৱা ধৰণৰ নহয় তেওঁৰ লগত আমিও সহযোগ কৰিব লাগিব। ওচৰত থাকিলে নহয় সহযোগ কৰিব লাগে।
আমাৰ মানসিকতাবোৰ আমি অঁ শুধৰাব লাগিব এটা।
আচলতে আমাৰ মানসিকতাটো এতিয়া ঠেক ঠেক মনোভাৱ হৈছে হ। সেইটো যেন আমি আহল বহল ল কৰিব লাগিব আমি সেইটো যদি আহল বহল কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন এনেকুৱাই থাকিব সদায়।
হয় হয় নিশ্চয় একদম আপুনি একদম সঁচা কথা কৈছে, গতিকে আমি মানসিক আমাৰ-
মাতিব পৰা হ'ব লাগিব আমি মানুহখিনিয়ে যদি সঁচা সঁচা বুলি মাতিব নোৱাৰো তেতিয়াহ'লে আমি- মানুহ থাকিও মানে অন্ধ হৈ থাকিব লাগিব সেনেকুৱা ধৰণৰ, অ এনে আমি চকু নাথাকো। নথকা জনক অন্ধ বুলি কওঁ বা কানা বুলি কওঁ এ এটা চকু থাকা বা- হে ৰাতি পোৱা আমি, চকু থাকি- আমি চকু মুদি ফেললে আমি সেই অন্ধ হৈ থাকিব লাগিব আৰু, সেইটোয়ে হৈছে এতিয়া- আজিৰ আমাৰ সমাজখনৰ এই ব্যৱস্থা সেইটোৱে আৰু হয়।
সেই সমাজখন আমি। আহ অতি সোনকালে বা সেই সমাজখনক এটা সুস্থ সমাজ গঢ়িবৰ কাৰণে আমি সকলোৱে পদক্ষেপ লওঁ। বা সেই আমি উঠি অহা প্ৰজন্ম খিনিকো আমি সেইখিনি কথা বুজাব লাগিব নহয় জানো। মানে সেইটো ধৰণে আমি কথা বতৰা পাতিম আৰু আগলে। ত এইটো সেইটো চিন্তাৰে আমি আহঁ সামৰণি মাৰো।
হয় ঠিক আছে অশেষ ধন্যবাদ বাৰু আপোনালৈকে।
হয় হয় আপোনালৈও হ'ব ধন্যবাদ থাকিল শুভৰাত্ৰি হয়।